হেল্ল'! শুনিছো বাইদেউ, একদম চাউণ্ডটো কমকে আহিছে। শব্দটো কমকে আহিছে।
একদম কমকে আহিছে ন? মোৰ ফোনটোৰে কিবা প্ৰব্লেম হৈছে নেকি।
এতিয়া শুনিছো, কিন্তু তাৰমানে আপুনি বহুত দূৰৰ পৰা যেন কৈছে তেনেকোৱা লাগে।
তেনেকুৱা হৈছে ন ফোনটো, কিয় বা হৈছে এনেকুৱা। হেৰি, কি?
আপোনাৰ কিজানি নেট নেটৱৰ্কৰ প্ৰব্লেম আপোনাৰ সেই ঘৰতো হয় নেকি বাৰু?
অ' ঘৰৰ ভিতৰত হয়, মই চাদৰ ওপৰলৈ ওলাই আহিছোঁ ৰ'ব। শুনি আছে নে এতিয়া ভালকে।
উম, শুনি আছো শুনি আছো। উম উম কিন্তু চাগে ফোনটোৰো কিবা সমস্যা থাকিব পাৰে মানে চাহ খালো আৰু এই হেৰিয়া কামেই কৰি আছোঁ থেচিছৰ কাম
অঁ ঠিকচক আমি গৈ আছোঁ
উম আৰু মানে সেই হেল্ল'
অ আছোঁ বাইদেউ কওক অ শুনি আছো শুনি আছো কওক
আৰু এই আজি ত্ৰিশ তাৰিখৰ কাৰণে ৰিপৰ্টটো অহ উম কিবা নতুনকে কৰিবলৈ দিছে যে আমাক সেইখিনিও অকনমান কৰিলো কাম উম তাৰপিছত সেয়াাই আৰু আৰু আজি আপুনি ফোন কৰিছিলে নেকি স্কুলত আগতীয়াকৈ
কোন স্কুলত কৰা নাই
আমি যে আজি যোৱা কথা আছিলে পিছত যে নগলো ম নাযাওঁ
নাই নাই মই নকৰিলো নহয় আপুনি মই কৰা নাছিল কৰা নাছিলো ভাবিছো আজি স্কুল বন্ধই হ'ব কাইলৈ পৰাটো বন্ধই স্কুল
এ যাওক এইটো মাহ নেক্স মাহত যাম তাৰমানে ইমান বাইদেউ কামৰ প্ৰেচাৰ চেনিটেৰী নেপকিনবিলাক আহিছে আচাবিলাক আহি আছে চেনিটেৰী নেপকিন ল'বলৈ তাৰপিছতে ৰিপ'ৰ্ট সেই যে মোক কৈছোঁ এইচ পি ভি ভেকচিনৰ ৰিপ'ৰ্ট লাগে সেইটো এটা কাম তাৰপিছত অকণমান ইহঁতৰ লগতো কাম কৰিলোঁ। আমাৰ পি এম হঁতৰ লগতো কিবা অলপ কাম কৰিলোঁ, মানে দিনটো কোনপিনেদি গ'ল গ'ম নাপাওঁ আৰু য ইমান গৰম আজি ইয়াতে ইমান গৰম মানে ভাবিব নোৱাৰা গৰম কৈছোঁ নহয়। তাৰপিছতে মই ভাবিলোঁ ছাৰক মই এতিয়া ফোন নকৰোঁ কাৰণ কাই চল্লিশ ডিগ্ৰী হৈছে অ' মানে অসম তাতো গৰমটো বহুত বাঢ়ি যায়।
আপোনাৰ মাতটো আকৌ গুচি গ'ল বাইদেউ।
আপোনাৰ কথাবিলাক
অ কিন্তু আপোনাৰ মাতটো মানে ভলিউম টো সৰু হৈ হৈ গুচি যায়গে। তাৰ পিছত আকৌ আহে
অ' কেলে হয় এনেকুৱা জানোঁ। মই বুজিব পৰা নাই, নেটৱৰ্কৰ ইছুৱে হ'ব পাৰে এইটো। অ তাৰ মানে কাইলে আমি মন্দিৰলে যাম। তেজপুৰৰ কাইলৈ মন্দিৰ এটালৈ যাম।
অ'। মই
মন্দিৰটো যাম এওলোক আহ তেজপুৰত এটা মন্দিৰ মানে তেওলোকে নতুন বনাই অ, হেল্ল', এই ঠেলামৰা পিনে। তেজপুৰ ঠেলামৰাত কিবা মন্দিৰ এটা বনাই তাৰপিছত তাত মানে আমাৰ যিজন মানুহ মেইন মানুহ তেও আগতে আছিলে হেৰিত উজ্জৈনত আছে উজ্জৈন নহয় ত্ৰম্বকেশ্বৰ মন্দিৰত আছিলে আমি তাতে লগ পাইছিলো। নেপালী মানুহ।
তেও মানে সেই ক'ভিডৰ সময়তে ইয়ালৈ গুচি আহিলে তেজপুৰলৈ। তেজপুৰত তেও নিজাকৈটা মন্দিৰ মানে বহুত ডাঙৰ - ডাঙৰ পূজাবিলাক তেও কৰে মানে হা। তাৰপিছতে সেই মন্দিৰটোলে তেও গুচি আহিলে নতুনকৈ মানে তেও নিজাকে এটা মন্দিৰ বনাইছে। তাৰপিছতে আমাক ক'লে যে মন্দিৰটোত মানে যিটো ডাঙৰ ঘণ্টা লগাব সেই ঘণ্টাটো মানে আপোনালোকে দিব লাগিব।
উম,
কোৱাতে এতিয়া এওলোকে বাপেকে পুতেকে আহি আছে গুৱাহাটীৰ পৰা ঘণ্টাটো লৈ পেলাই।
উম - উম।
এতিয়া কাই কোৱা সেই তাতে ঘন্টাটো দি থৈ আৰু তেও মানে কৈছে পইচা দিলে নহব আপোনালোক আহিব- আহি নিজ হাতে মানে সেইটো লগাই থৈ যাব লাগিব।
এতিয়া সেইকাৰণে কাইলৈ তেজপুৰলৈ যাম কাইলেতো আপুনি অফিচত কঠ এইটো সেইটো মানে শি শিৱ মন্দিৰে মেইনলি তেও মানে সেই ডাঙৰ - ডাঙৰ গ্ৰহৰ যিবিলাক প্ৰব্লেম থাকে থাকে সেই পূজায় কৈছিলো কালসৰপৰ পূজা এনেকুৱা পূজা কিছুমান তেও কৰে তাতে। সেই মন্দিৰটো এনেই মানে তেও বেলেগ এটা মন্দিৰত কৰে ধীৰেশ্বৰ মন্দিৰ। এতিয়া মানে নিজাকে বনাইছে নিজ নিজেই মানে আৰু ৰাজহুৱাভাৱে মানে মন্দিৰটো এৰি দিও।
অহ ',
তেওঁ কৰিছে ৰাজহুৱা তাৰপাছত আমি কাইলৈ আপুিতো কাইলৈ আহিব নিক
উম, গম পাইছো। কঠীয়াতলিলে মই কামপুৰলৈ যাম কঠীয়াতলিত সোমাও নে নোসোমাও মই নাজানো। কামপুৰলৈ জা যাম কঠিয়াতলিত সোমাও নে নোসোমাও সেইটো নাজানো। অ, ঠিকে আছে বাৰু নুসুম আমাৰ তাতেও কালি আমাৰ তালৈকে হেৰি গৈছিলে এই লেবাৰ ৰুম চাবৰ কাৰণে। ডিষ্ট্ৰিক্ৰ পৰা মানুহ গৈছিলে আহ। তাৰপিছতে আমাৰ বি পি এম আৰু হেৰিও গৈছিলে ছাৰও গৈছিলে বেজবৰুৱা
হম - হম - হম - হম।
উম, তাৰ পিছতে সেয়া আমাৰ খালি কোনো বেলেগ মানুহো নাই আমাৰ অ, ম মই নাই কালি খিনি আছিলে তেওলোকে দেখালে আৰু।
আগতিয়াকে খবৰ দি গৈছে নেকি যোৱা কথাটো। শুনি আছো আমি।
অ, আগতীয়াকে খবৰ দি আহিছে আগতেও এদিন অহা কথা আছিলে কিন্তু তাৰপিছত কেনচেল হ'ল আকৌ কালি গৈছিল। এক
উম, উম। আপোনাৰ ল'ৰাৰ হেৰি হ'ল? চামাৰ। কাকলি বাইদেউ আজি আহিছেহে। কিন্তু এতিয়ালৈকে আমি আৰম্ভ কৰাই নাই বাইদেউৰ লগত কামটো। তাৰমানে আমি যদি এইটো কাম সোনকালে শেষ কৰিব পাৰোঁ তে তেতিয়া আমাৰ সিটো প্ৰজেক্ট আহি যাব বুজি পাইছে নে? সেইকাৰণে মানে ভাবিম না, হেই ৰিপুঞ্জয়ে কৰিছে নে?
নাই কৰা মানে মইয়ে কৰিব মইয়ে কৰিব লাগিব বা মোৰ লগতে কৰিব লাগিব। এতিয়া আজিতো ধৰক মই আপোনাৰ লগত কৰিলো। মাত্ৰ ষ্টাৰ্ট কৰিছো হে। কাইলে মানে চাগে কৰিম। কিন্তু, যদি মোৰ ফোনত বেলেগ নাম্বাৰৰ পৰা যদি নাহে কেতিয়ালে কি কৰিব লাগিব বা সেইটো নাজানোঁ আৰু
নহয়। এতিয়া ধৰি লওক মই কৰিলো, কাকলি বাইদেউৰ লগতো আপুনি কথা পাতিব পাৰে মানে এজন মানুহৰ লগত এঘণ্টা কৰিব পাৰে। বাৰ মিনিটকে এজন মানুহৰ লগত আমাৰ তিনি ঘণ্টাহে আমাৰ লগত থাকিব। আপুনি ধৰি লওক আপোনাৰ ভণ্টি লগত এঘণ্টা, মোৰ লগত এঘণ্টা, ৰিপুঞ্জয় লগত এঘণ্টা কৰিলে আপোনাৰ কামটো শেষে হ'ব।
না-না সেইটো বুজি পাইছো। কিন্তু আপোনাৰ পৰা মোলে ফোনটো আহিছে।
অ' আহিছে।
অ', কিন্তু ভণ্টিয়ে মোলে যেতিয়া কৰিছে।
অহ, সেইখিনি সময়ত আপোনাৰ ফোনটো কিজানি এংগেজ আছিলে।
নাই-নাই-নাই,
আকৌ এবাৰ ট্ৰাই কৰিব দিবচোন।
উম, আৰু এইটো নাম্বাৰৰ পৰা চেম নাম্বাৰৰ পৰা দিনত কৰিছো কাৰণে কিজানি আপোনাৰ ফোন ফোনটো আহিছে, এনেকুৱা হ'ব পাৰে চাগে। আ চাব লাগিব।
এটা কাম কৰিব, আপুনি ভণ্টিলে এবাৰ মাৰি চাওঁকচোন।
অ', সেইটোৱে কৰি চাম আৰু অ' আৰু মানে তাই যেতিয়া বাচ্ছা শুব, তেতিয়াহে তাই কৰিব পাৰিব।
অ, পাৰিব। নহলে সি আৰু কান্দা কতা কৰিবও পাৰে নহয়।
উম, এতিয়া তাৰ মানে সি এতিয়া শুই আছে, সেইকাৰণে তাই কৰিব খুজিছিলে।
আৰু আপোনাৰ ল'ৰাৰ হেৰি হ'ল? গৰমৰ বন্ধ হ'ল?
গৰমৰ বন্ধ সিহঁতৰ মানে সিহঁতৰ উৰাণ বুলি এটা কৰ্মশালা নিচিনা হৈ আছে। তিনি তাৰিখে সেইটো শেষ হ'ব, তাত কিবা নাটক, কিবা খেলা এইবিলাক কিবা কিবি শি শিকাই আছে আৰু তাৰ পিছৰ পৰাহে মেইন গৰম বন্ধটো হ'ব।
অ' আচ্ছা, গৰম বন্ধ মানে এতিয়া
নাই, সাতটা ত্ৰিচত গৈ পাবগৈ লাগে ৰাতিপুৱা, আকৌ টিফিনো লৈ যাব লাগে, তাৰপিছত
অ' চলিয়ে আছে আৰু ন। স্কুল চলিয়ে আছে পোৰা।
অ' দৌৰা দৌৰিতো একেই আছে।
একেই আছে উম। এতিয়া, এইবাৰ গৰম বন্ধত ক'ৰবাত যোৱাত আপোনাৰ
কি কৈছে বাইদেউ।
এইবাৰ বোলো গৰম বন্ধত ক'ৰবাত যোৱা প্লেনিং আছেনে নাই।
তেনেকুৱা ইমান একো ভবা নাই কিন্তু চাগে এইকেইদিনত মাহত থাকোতে আমি অকণমান সেই ডিফু ফালেহে যাম নেকি।
অ, ডিফু চাইডে।
উম কিবা ডিফু নহয় ডিফু নহয় নহ নহ ডিফু একো নহয় মই ভুলকে কৈছো ডিমা হাছাও প এ নহয় আকৌ ভুলকে কৈছো ৰ'ব ডিমাপুৰ- ডিমাপুৰ।
অ, ডিমাপুৰ অ,
ডিমাপুৰৰ তাতে এটা মানে কি কথাটো হৈছে মেইন তাতে এটা ভাল ধুনীয়া এটা ৰিজৰ্ট আছে বুলি কৈছে মানে এনে। গৈ থাকিব পাৰি কিন্তু মোৰ মেইন কথাটো হৈছে যে তাৰ মই সেই কাঠৰ মানে হেৰি থাল - থাল কিনিব লাগে এ ইয়াতে কিবা এটা খুলিবৰ কাৰণে আমি প্লেন কৰি আছো যে কাম কৰাই আছো যে তাৰপিছত তাৰ কাৰণে কাঠৰ বাচন আমি ব্যৱহাৰ কৰিম কিন্তু অলপমান আমি অনলাইন কিনিলো কিন্তু চাইজটো সৰু কিন্তু এতিাত অ, ভাত বা তেনেকুৱা বস্তু খাবৰ কাৰণে অকনমান পাৰটো উঠা লাগিব সেইটো মানে সেই ডিমাপুৰত তাত পোৱা যায় বজাৰত স তেনেকে গৈ আনিমগৈ এনেকে ভাবিছো।
এইটো বোধৰা শ্বিলঙতো পাই চাগে
পাব পাৰে চাগে নাজানো কিন্তু মানে মোৰ ড্ৰাইভাৰজনৰ ঘৰত এখন থাল আছে সেইখন সিহতি ডিমাপুৰৰ বজাৰৰ পৰা অনা। ত' আজতিকে আমি মানে ভাবিছো। অ', ফুৰিবলৈও যোৱা হব আৰু লগতে লৈ আহিম আৰু এনেকে ভাবিছো।
ঠিকে আছে আমাৰ আকৌ নতুন প্ৰজেক্টটো আহিলে আপুনি তাত দহ মিনিট এঘাৰ মিনিট হ'ল হ'ব দিয়ক থৈছো।
অ', দিয়ক ঠিক আছে হ'ব অ, হ'ব দিয়ক হ'ব অ, শুভ ৰাত্ৰি।